নমস্কাৰ।
কি কৰি আছে?
এ আছো ৰ'বা। তুমি?
মই বাতৰিকাকত পঢ়ি আছোঁ।
আজি বাতৰি কাকতত এয়া কি আছে মানে ভাল খবৰ? মানে খবৰ, অলপ গৰম খবৰ কি আছে?
গৰম খবৰ, গৰম খবৰ
অম্বুবাচীৰ খেল, মেলা শেষ হ'ব আজি। উম তাকে।
অ' কিন্তু শেষ হ'লেও কিছুদিনতো থাকিবই। ধৰা মানুহবোৰতো থাকে ন অলপমান? ত' ফুৰিব ফুৰিব, দৰ্শন কৰিব আৰু ধৰা তোমাৰ অলপ মন্দিৰসমূহ চাব।
অ' অ' গুৱাহাটী চাব আৰু।
গুৱাহাটীখন চাব আৰু বহুতেতো ইমান দূৰৰ পৰা আহিছে। ছে দৰ্শন নকৰাকেতো ক'ত যাব চাগে! দৰ্শনটো কৰিয়ে, দৰ্শন কৰিবয়েতো আহিছে। ত' দৰ্শন কৰাৰ কাৰণে আৰু দুদিনমান ৰ'ব লাগিব। এতিয়াতো বহুত মানুহ ভিৰ হৈ আছে ন?
উম উম। ফিৰাই আছে।
সেইটোৱে, মোৰ এইবাৰ যোৱা নহ'ল দিয়া। মই গৈয়ে পোৱা নাই, যাম যামকে যাবই পৰা নাই।
অ' এই যাব মোৰো মন যায়। কিন্তু এ ল'ৰা ল'ৰা-ছোৱালীৰ লগত কেনেকে যাবা আৰু! ইয়াতে গৰমত মানে কষ্ট পাব যে।
বহুত কষ্ট হয় আৰু মানে মই ভিডিঅ'ত দেখিছো আৰু, অ' যে ইমানগাল মানুহ মানুহ মানে হেঁচা-ঠেলা মানে, সৰু ছতীবোৰে কষ্ট পাব আৰু। ই ডাঙৰ বোৰে কিবাকেইটো চলিব পাৰি বা সৰুবোৰে
অ নাৱাৰে নোৱাৰে দেছি সেটো আৰু হয় মানে আমাৰ ডাঙৰ বাইদেউ গৈছিলে এয়া। পৰ মানে পৰহি দিনা অ দুদিন হল যোৱা আহি বোলে মানে ইমানে ভৰিৰ বিষ। শৰ বিঘত পুৰা একেবাৰে হেৰি হৈ আছে মানে বেমাৰে হৈছে জ্বৰ উঠাৰে আছে
হয় নেকি
মানে এ বহুত কষ্ট হৈছে বা তাতে মানে এয়া ৰাতিপুৱা আহ সন্ধিয়া মানে পাঁচটা বজাত পৰা খোজকাঢ়িছে। পছ কি ৰাতি এঘাৰ এঘাৰটা বজাত মানে সেইখিনি পাইছে আৰু মন্দিৰ পাইছে আৰু
অ
সেনেকুৱাই আৰু কষ্ট হৈছে বাৰু তথাপি আৰু ভগৱানক দৰ্শন কৰক
অ অ মানে শক্তি এটা পাই দি দিয়ে আৰু মায়ে মানে চবকে যে ভালকে আহিব পাৰে অলপমান সুস্থ হৈ থাকে আমিতো এনে অলপ মানে খোজ কাঢ়িব নোৱাৰো
হেল্ল' হেই শুনিছানে এই মানে যে উ কামাখ্যামাৰ ওপৰত মন্দিৰত যে বাঘ এটা বাঘ এটা যে পাৰ এটাছে গম পাইছা। গম গম পোৱা নাই নেকি অ আহিবাৰে।
নাই
হয় তাৰমানানে কি হৈছে জানা নাই মানে মানুহ বিলাকে কৈছে আৰু মাৰ দৰ্শন দিছে আৰু সেনেকে কৈছে। তাৰ মানে ওপৰত যে মানে যোনটো দেখিছে দেখিছে
হয় নেকি তাৰ পিছত তাৰপিছত কি হ'ল কোৱা আহ হয় নেকি হেল্ল'। তাৰপিছত দেখিলে নে নাই
নালাগে কি হ'ল বা তোমাৰ কথাবিলাক শুনা নাই মই
তমাৰ ভাত খাই ভালদৰে অহা নাই অ
নাই মইয়োতো শুনা নাই তোমাক মাততো। উ মানে সেয়া আহ এইটো কথা মানে মইও কালি গম পালো মানে প্ৰায় দৰ্শন দিছে আৰু মানুহবিলাকক হয়নে নহয় কোৱাচোন হয় তাৰমানে
তাৰ পিছত ক'ত ক'ত গলা আৰু মই মানে কিবা কিবি খালো আৰু আলু ভাজি খাই মেলি তাৰপিছত আৰু অলপ পঢ়িলো অলপমান গন্ধ পঢ়িলো গন্ধ পঢ়াৰ পিছত আকৌ তোমাৰ আহ অলপমান চলচিত্ৰ এখন চালো চলচিত্ৰ চোৱাৰ পিছত অলপমান আকৌ মোবাইলটো চালো ভিডিঅ' কিছুমান চালো নহয়
অ অ মানে এইবিলাক তুমি মানে আজি ব্যস্তই